হেল্ল' অহ কোৱা!
কি খবৰ?
আছো-আছো ভালে, তোমাৰ?
আছো-আছো, বাকী ঘৰত চবৰে ভালেই নে?
উম ভালে, তোমালোকৰ?
আছে আৰু
উম, ভাত পানী খোৱা-বোৱা কৰিলা?
কৰিলো। তুমি?
মই আজি ৰুটি খাইছো।
অহ অ অ!
বাকী তোমাৰ এইটো কিবা পঢ়া শুনা হৈছে- নে নাই?
কৰি আছো আৰু তোমাৰ?
এ, মোৰ ক'ত পঢ়া, মই এতিয়া পঢ়া কিমান মাহ হ'ল মই এৰিয়ে দিছো মাৰ্চৰ, মাৰ্চৰ অ মাৰ্চৰ লাষ্টৰ পৰা পঢ়াই নাই।
অ-অ বাকী ভাল কি ভালেই?
হা
ভন্তিৰ ভালেই
ভণ্টি নহয়, ভাইটি।
অ, ভাইটি ভালে নে?
ভালে-ভালে স সি পঢ়িয়ে আছো, তাক পঢ়াই বঢ়াই থৈছো।
অ, ঠিক আছে। বাকী মা দেউতাৰ ভালেই?
উম, ভালে এইটো কি কয় তোমালোকৰ পৰী ক্ষা হোৱা নাই নে হৈ গ'ল?
হৈ গ'ল, আকৌ আছে। আকৌ আছে।
আক' কেতিয়ালে?
আকৌ টুৱেণ্টি টু।
হেহ। দুবাৰ পৰীক্ষা হ'বলে হ'লনে এতিয়াই? জুলাই এয়া মানে তোমাৰ জুলাইৰ আগতো এবাৰ হয়?
এবাৰ বৰ্ডৰ পৰা হৈছে, এইটো এইটো এতিয়া যোনটো পাতিলে সেইটো স্কুলৰ পৰা পাতিছে আৰু এতিয়া টুৱেণ্টি টুৰ পৰা যোনটো পাতিব সেইটো বৰ্ডৰ পৰা পাতিব।
বেচেৰা।
কি কওঁ আৰু পৰীক্ষা দি দি মাথা
অঁ এই ইমান পৰীক্ষা পাতে মই ভাবিছোঁ ছোঁ কি ক'বাত ফুৰিব চুৰিবলৈ যাবা নেকি মানে জুলাইত চাগে ফুৰাই নহ'বগে চাগে ন?
জুলাইতো ক্লাছ হ'ব আমাৰ।
ৱাও!
জুলাইত আকৌ ফি ফিল্ড ষ্টাডিৰ কাৰণে হাফলং যাব লাগিব, হাফলঙৰ পৰা আহি আকৌ ক্লাছ হ'ব।
ফিল্ড ষ্টাডীও আমাৰ মোৰ পোৱাহতে এনেকে যে ঘুৰিবলে।
কি কবা আৰু মাথা চাথা গৰম কৰি দিছ
এই ভালহে ফুৰিবলৈ যাবা ত' এবোৰ কি এবোৰ
ফুৰিবলৈ যাম কিন্তু যে ক্লাছ কৰাব, জুলাই মাহটো বন্ধ থাকিব লাগে।
উপায় নাই আমাৰ দিছিলে আমাক কেইদিন মান আছিলে, আমাক পোন্ধৰ দিন দিছিলে।
আমাৰ আগতে দিছিলে, আজিকালি সৰু বিলাকক দিয়ে।
সৰুবিলাকক দিয়ে সেইটোৱে আমাৰ ডাঙৰ বিলাকক অকল পোন্ধৰ দিন দিয়ে।
ডাঙৰ বিলাক অঁ
উম উম, বেচেৰা পোৱালিটো, পোৱালীবোৰ ভাল যায় সেইটো কাৰণেই দিছে আৰু মানে এক্সট্ৰাকে ক্লাছ
উম। উম।
বাকী কিহেদি খালা ভাত পানী?
ভাত মানে, খোৱাই নাই মই ভাত।
চাহ খাইছা?
চাহ খাইছো। এই বিজি হৈ আছো এইকিদিন, হা? চাহ খালো কা কালিৰ পৰা, পৰহি পৰা একো খোৱাই নাই। পৰহি তোমাৰ ৰাতিপুৱা ওলাই গলো গুৱাহাটী
হম।
গুৱাহাটী কাম এটা আছিলে গুৱাহাটী গলো, গুৱাহাটী কামটো কৰি মেলি আহিলো। আহি পেলাই তেজ তেজপুৰত সোমালো।
উম অঁহ।
সোমাই অকণ সময় ষ্টুডিঅ'ত গান এটা হেৰি কৰিলো।
তই গান গোৱা নেকি
গান গাওঁৱ অলপ চলপ
অ শুনাবচোন কেতিয়াবা আমাকো
অকে আৰম্ভ কৰিছো আৰু
উম কৰা কৰা চব ফালে মানুহ হ'ব লাগে হনো
তাৰ পৰা তেজপুৰত সোমাই অলপমান ষ্টুডিঅত অকমান হেৰি কৰি পেলাই আহিলো ঘৰলে আহিলো তাৰিপইছ আকো লগতে ফোন কৰিলে বোলে ফুৰিব যাওঁ বল বুলি কলে তাৰ পৰাা মই কলো ক'ত যাবি কি কলে বয় লাগে অ ওলাই যাওঁ অৰুণাচল ফালে বুলি কলে তাৰপ বাই বাইক বাইকখন ওলা বুলি কলো কলে মোৰ বাইক নাই তাৰপিছত মই মেনেজ কৰি আছো তাৰ পৰা মই আৌ আৰু এটা লগৰ ফোন কৰিলো ত বাইকখন দে অকমান ফুৰি আন আৰ বাইক বাইকখন লৈ পেলাই অৰুণাচল গলো গৈ পেলাই তাতে থাকিলো
মেলা কি মানে একো এইবোৰ কি মানে নাই এ নেকি ভোক চোক নালাগে নে কি
আছে কৰা নাই আৰু
বা মোৰ বেলেগ নহলেও ভোকটোৰ আগত
তাৰ পিছত হেৰি অ তাৰপিছত অৰুণাচলৰ পৰা কালি আহিলো
উম অৰুণাচল কোনফালে গৈছিলা
অৰুণাচল গংগালেক
সেইটো কথা শুনা নাই বাৰুৰে ভাল জাগা চাগে
হা
ধুনীয়া জেগা চাগে
ধুনীয়া জেগা ধুনীয়া জেগা
যাব লাগিব তেতিয়াহ'লে জুলাই মাহটো জুলাই মাহহে টো সেইবাৰ ফুৰি থাকোতেই যাব
উম তাৰ পৰা অৰুণাচলৰ তাৰপা আহিলো আহি পেলাই ঘৰ আকৌ গান এটা লিখিলো
উম তুমি লিখাও
মই লিখো চব মেনেজিং মানে মই খালি এতিয়া বাঁহীৰ ল'ৰা এটা বিচাৰি আছো পালো বাৰু দুটা,
হম,
তাৰ পৰা সেইকেইটা আহিব আজিও অকমান প্ৰেক্টিচ কৰিব লাগিব। তাৰপা এতিয়া এতিয়াও প্ৰেক্টিচ কৰি আছিলো তাৰপা ঘৰলে এতিয়া। অকমান আহিছো আহি পেলাই অকমান ৰেষ্ট লও তাৰ পৰা আকৌ বা বাঁহী কেইটাক ফোন কৰিছো। বাঁহী বাঁহীকেইটা যোৰহাত সেই চাৰিআলিতে থাকে বিশনা চাৰিআলি। কৰা মই ফোন কৰিলো বোলো তহঁতি দেৰ ঘন্টা মানৰ পিছত আহ বুলি কলো তাৰপৰা আহ, ফোন কৰিছে এতিয়া আহি আছো বুলি। আৰ্টিষ্ট আৰু কি কবা।
বাহ তাৰমানে মই আৰ্টিষ্ট কেতিয়াবা দেখিবলৈ পাম ফাংচন চাংচন চাবলৈ গ'লে গাই থকা।
তাৰ পৰা বাহীকেইটা ফোন কৰিছ। সহতি আহি আছো বুলি কৈছে সেটি আহিলে আকৌ প্ৰেক্টিচ কৰিব লাগিব অকমান।
উম এনে ফাংচন চাংচনে গোৱা নে নাই।
হা,
এনেই ফাংচন চাংচনত গোৱা নে নাই।
নাই নাই গোৱা নাই।
গাবা, লিখি ছিখি আছা গাব লাগে।
গিটাৰত নিমিলে গিটাৰ মিলে গানৰ সুৰত নিমিলে তেনেকুৱা হৈছে। কাৰণে মানে অকমান প্ৰব্লেম হৈ আছে। গিটাৰো বজাও মই ৰা বেলেগক ৰাখিছো। কিন্তু মন মজা ক তাক
সেইট বো ভাল লাগিব ন ৰ গীটাৰ বজাৰ ভাল দেখে।
অ, গিটাৰ বজাও, তাবলা বজাও, চব বজাওঁ,
অ, পুৰা আৰ্টিষ্টে আৰু মানে অল ৰাউণ্ড
লাইফত চব লাগে।
অ, হয় বাৰু কেতিয়া কি দৰকাৰ প্যায় একো ঠিক নাই নহয়।
অ, ঠিক অকল চাকৰি এশাত থাকিলে খবৰ
উম হি অ তুমি যায়ে নাখন হাই চাপক-চাপাক নে কি দিলে সেইডাল কি?
কি কৈছা?
তুমি সেনাখতে কি মেছেজা কালি নে পৰহি নে কেতিয়া চাই পাহৰিলো মই হাই চাপাক-চাপাক দিছিলা যে, মইতো সুধিম বুলি পাহৰিয়ে আছিলো।
অ মোৰ ভাইটিয়ে দিছিলে হ'বলা মোৰ মোবাইল নাছিলে হাতৰ
তোৰ ভাইটি আছে? কিমান ডাঙৰ
এ বেছি ডাঙৰ নহয়।
ক্লাছ মানত
ফাইভ
উম মানে পাহৰিলা।
ক্লাছ ফাইভ-ফাইভ চিকচ যেনেকুৱাই হ'ব আৰু।
বা, নিজৰ ভাইটিৰ ক্লাছত পাহৰিলা নে।
এ নিজৰ টেনশ্যনতে চব পাহৰি গৈছো।
মোৰো হয়- মোৰো হয়, মোৰ পাহৰি থকা মানুহ অলপবোৰে তেনে কাৰণে জন আউট হৈ যাও সুধিলে।
অঁ-অঁ।
বাকী এতিয়া নেক্সট এনে কি গান লিখি আছ এতিয়া।
নেক্স এ লিখি আছো আৰু হিন্ হিন্দী গান এটাই লিখি আছো।
আমাক শুনাবা শুনাবা।
শুনাম শুনাম, একেবাৰে হিন্দী গান অ'। একে-একেবাৰে ফিনিচিং দিয়া দেখাম, শুনামগে।
আগে মোক পঠাই দিবা, উলিয়াম।
অ'কে, পঠাই দিম।
মই অলপ প্ৰমোচন মাৰি দিম, ইফালে-সিফালে দি পেলাই। বাকী আজিতো চাগে এই ক্লাছ শ্লাচ। নাই চাগে ন। আজিতো চাগে একো ক্লাছ শ্লাছ নাই।
ক্লাছ আছিলে মইহে যোৱা নাই এই গানৰ হেৰি কৰি আছে কাৰনে যোৱা নাই আৰু।
আহ দেওবাৰেও ক্লাছ হয় মানে।
কেতিয়াবা মানে কালচাৰেল ক্লাছ বিলাক হয় এনে আমাৰ স্কুলৰ ক্লাছ বিলাক নহয় কলেজৰ।
উম ইমান কি বা ভগৱান ইমান ক্লাছ কৰিলে মই আধা মৰা হৈ যাম।
বিজি মানুহ আৰু কি কবা।
সেইটো এতিয়া গম পাইছো শুনি পেলাই কিন্তু দেখোন। ক'ল কৰিলে দেখোন বিজি বিজি নালাগ। তাকে।
হা।
ক'ল কৰিলে বোলো বিজি নালাগে দেখোন এতিয়াহে মই গম পাইছোঁ বিজি বুলি।
বিজি আৰু।
উম।
ভাত পানী খাবা নহ'লে সেইটো চেহেৰা নোহোৱা হৈ যাব বোলো।
খোৱাই নাই আজি তিনিদিন চাৰিদিন হল খোৱাই নাই খাব লাগিব।
মোৰ এদিনতে মোৰ এদিন হালত বেয়া হৈ গৈছিলে কাজিয়া কৰি ঘৰত ভাত খোৱাই নাই হালত বেয়া মোৰ। আচ্ছা আকৌ মোক অৰ্ডাৰ কৰি খুৱাইছে।
কাৰ লগত কাজিয়া কৰিছিলা?
মাৰ লগত গা বাইদেউ পঢ়াই আছিল মোক বকিলে যে নপঢ়াও যাৰ গাহৰী নাখাওঁ মই যা একো নকৰোঁৱে যা এনেকৈ কৈ পেলাই মই এনে ফোন পাৰি পেলাই নিজৰ লছ হ'লে, কিন্তু পিছত গৈ প্ৰফিট হ'ল বাৰু পূৰা মম' চম' চাওঁমিন তাওঁমিন একদম এক এগাল অৰ্ডাৰ কৰি খাইছোঁ।
সেই কাৰণে সদায় কাজিয়া লাগিব নে কি এতিয়া?
এ নাই খাই যদিও তাত তোমাৰ নটা বাজৰ পাছত এতিয়া গোটেই দিনটো পানী খাই খাই আছোঁ। এই শুইয়ে আছোঁ। পকাত পৰিছোঁ আৰু শুইয়েই আছোঁ।
অহ'
এতিয়াই ফোন কৰি কি কৈছে, এই মাহঁতে দিয়া নাই নহয়, মাহঁতে দিলেতো বেলেগ কথা লগৰ এটাহে কৈ আছে।
অঔ, লগৰটো ইমান ভালনে?
উম, ভালে
তোৰ ল'ৰা নে ছোৱালী?
ল'ৰা, লগৰটো কৈছোয়ে দেখোন।
অ', আচ্ছা, ল সেইটো লগৰে নে।
আ নহয়।
এ আমাৰ লগৰবিলাক পাত্তাই নিদিয়ে বে, কিন্তু অ কিন্তু এটা কথা দেই কাজিয়া লগাৰ সময়ত আহে কিন্তু লগৰবোৰ, সুধি
ফি আছো আৰু।
সুধিবলে নাই মানে, কাজিয়া ময়ে লা, ময়ে লাগিছোঁনে আগতে মোৰ অপজিত পাৰ্টিয়ে লাগিছে সুধিবলৈ নাই।
এ ল'ৰা বোৰৰ সেইটো থাকে, ল'ৰা বোৰৰ সেইটো থাকে, আমাৰ ছোৱালীবোৰ আকৌ দেখা নাই কিবা টাইপৰ ভিতৰে-ভিতৰে পেটত ইমান বেয়া কথা লৈ থাকে, নিজৰ লগৰজনীৰ কথাই বেয়াকে লৈ থাকিব পেটত।
অঁ।
ছোৱালী বিলাকৰ সেইটো নাই যদিও মানে ল'ৰা বিলাকে এইটো চাই যিমান যি হ'লেও মানে এটা বেলেগ চিনাকি নোহোৱা ল'ৰা হ'লেও মানে হেল্প কৰে, ছোৱালী মানুহে নকৰে কিন্তু সেইটো বস্তু।
উম- উম।
সেইটো বেয়া এ ছ ছোৱালী জাতিটোৰ, নিজকে বদনাম কৰিছোঁ।
লগৰবিলাক এনে কাজিয়া লাগিলে আহে কিন্ত সেয়ে পইচা-পাতি খুজিলে কেতিয়াবা আকৌ নাই বুলিহে
পইচা-পাতি ক্ষেত্ৰত অলপ দিগ দাৰ হয় বাৰু।
অঁ।
সেইকাৰণে মানুহে মানে ফাইনেন্স চেলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আৰু।
উম- উম, হ'ব দিয়া বিজি আছো, মই অকন দেৰিকে কল কৰি আছো, অ'।